শুনিছা নাই?
কি কৰিছা?
চ' তুমি কি কৰিছা?
উম, মই এনেই আছো খোজকাঢ়ি আছো গম গৰম দিছে এতিয়া গৰমটো কমিছে, ঠাণ্ডা পইছত টো দে অলপ খোজকাাঢ়ি আছে।
ঘৰ ভাল হয়? অ, তোমাৰ লগত মানে এটা এটা বিষয় মানে আলোচনা কৰিবলে আছিলে? এইটো যে আমাৰ ভাৰততে যে জনসংখ্যা যে বৃদ্ধি যে হৈছে
উম।
মানে মই এটা টপিক লিখি আছো মানে কলেজৰ এচাইনমেণ্ট, তাৰ মানে এটা তোমাৰ পৰা কিছুমান কথা জানিবলৈ আছিলে মানে।
কোৱাচোন বাৰু মই ইয়াৰ ওপৰত বহুত পঢ়ি থৈছোঁ বাৰু।
ভাৰতত যে ভাৰত তাৰ মানে কিছুমান হেৰি বিদেশী মানুহ যে আমাৰ ভাৰতত যে আহিছে যেনে বাংলাৰে হয় আৰু এক বহুত জিলা মানে বাঢ়ি আহিছে।
তোমাৰ তোমাৰ আৱাজটো অহা নাই ভালকে, তুমি মো মোবাইলটো অলপ ঘৰ ওচৰত লোৱাচোন।
অ মানে তোমাৰ জনসংখ্যা যে বৃদ্ধি যে হৈছে এতিয়া আহিছেনে?
উমহু।
অ অন্তম যে বিৃদ্ধি যাও আছে। আমাৰ মানে বহুত নিব হেৰি মানুহৰ নিবনুৱা হেৰিতটো কমি গৈছে বা হেৰি হৈ গৈছে উ বৃদ্ধি পাইছে নি বেছ সৃষ্টি পাইছে আৰু মানে আমাৰ নিবনুৱা নিবনুৱা যিমান বৃদ্ধি প পব তে সিমানে আমাৰ অৰ্থনীতিতটো অকণমান
উম কিন্তু এটা কথা আছে আকৌ জনসংখ্যা টো যদি তোমাৰ। পিয়লি নিজৰে হয় ধৰি লোৱা বাংলাদেশী নহয় বেলেগ কিবা নহয় এতিয়াআমাৰ আমাৰ কি হয় আমাৰ নতুন জেনেৰেচনটো বাঢ়ে না নতুন জেনেৰেশ্যনটো বহাব, নতুন জেনেৰেশ্যনটো অহা কাৰনে কিয় হয় আমাৰ, লেবাৰৰ যিটো মানে লেবাৰ বুলিয়ে নহয় যিকোনো কামৰ যিটো অপৰচুনিটিটো বাঢ়ে।
হয় হয় মই এটা তথ্যত মানে গম পা এটা তথ্যত গম পাইছো মানে, ভাৰতত যে যিমান জনসংখ্যা যে আছে যে জনসং মানে পৃথিৱীৰ জনসংখ্যাৰ ছভাগৰ এভাগ ভাৰততে আছে।
উম ত আমাৰ ইয়াত তোমাৰ এশ মানে থ্ৰী বিলিয়ন মান
উম উম মানে তুমি হেৰি নটিচ কৰিছা বোলা অসমত ভাৰতত যে যোৱা দুহেজাৰ এঘাৰ চনৰ লোকপ্ৰিয় মতে আমাৰ এশ বিশ কোটি ওলাইছিলে‌।
হয় এতিয়া এশ চল্লিশৰ ওপৰত গ
এয়া দুহেজাৰ ছাব্বিশ তোমাৰ দুহেজাৰ ছাব্বিশ তাৰপিছত যেতিয়া মানে এইটো কিমান বছৰ হব এইফালে পোন্ধৰ বছৰ পোন্ধৰ বছৰ মোৰত যে যেতিয়া লোকপিয়ল যে এতিয়া হব তোমাৰ মানে। চকু কপালত ধুব ইমানেই মানে উ পুলচান বাঢ়িছে
প্ৰায় ওৱান এশ পঞ্চাশ কোটিৰ ওপৰত গুচি যাব
হয় হয় হয়
ইয়াৰ কিছুমান কাৰণ আছে বাৰু এতিয়া মানে কি হৈছে হেৰি চিকিৎসাটো ভাল হৈছে ন সেইকাৰণে মানে পসূতি মৰাত অ ভাল আছে এতিয়া মানে প্ৰসূতি মৰাৰ সংখ্যাটো কমি গৈছে আগতে কি হৈছিলে এ প্ৰসূতি বিলাক বেছিকে মৰিছিলে সেইকাৰণে। জনক সংখ্যটো কম আছিলে তাৰপাছত জনসংখ্যা ফলত কিছুমান প্ৰব্লেমো হয়।
অ আৰু এতিয়া যে তুমি যে চিকিৎসাৰ কথা যে কলা। চিকিৎসা ব্যৱস্থাত মানে এনেকুৱাই আগতে মানে বেমাৰ চেমাৰ হলে চিকিৎসা তেনেকে মানে ডাৰেক ভাল হেৰি ভাল কৰিব ইমান পটককে মানে নোৱাৰে, দহজনৰ ভিতৰত তোমাৰ পাঁচজনে পাৰিব পাঁচজন মৰিবই‌। সেইটো আছিলে এতিয়া তাৰ দহজনৰ ভিতৰত নজনকে বচাব পাৰিব এজনহে কেনেবাকে মৃত্যু মুুখত পৰিব পাৰে।
উ মানে আগতে কি আছিলে।
তুমি যে চাবা আগতে যে তোমাৰ যে উম সেই এইটো পিছা জন্ম হপ নে ডেলিভাৰী হতে ডেলিভাৰী হতে তিনিজনৰ ভিতৰত আগতে দুজন দুজনী মাক আৰু শিশু ম মৰে তেনেকুৱা হেৰি আছিলে এতিয়া তুমি চাবা। মানে এনেকুৱা চিষ্টেমটো এতিয়া বহুত নগন্য হৈ গ'ল মানে নাই নাই ইতিয়া নিচিনা হৈ গ'ল আজিকালি বিজয়ী হলনে। মানে নমই তাৰ মানে হেৰি চিষ্টেমটো তো মেডিকেল হেৰিটো বহুত উন্নত হৈ গ'ল।
উ মানে ভাৰতৰটো ভালেই হৈ আছে এতিয়া। একদম বাহিৰৰ পৰা এতিয়া মানুহ বিলাক আহি থাকে ন মেডিকেল কৰিবলৈ।
হয় হয় হয়। এতিয়া চাবা তুমি তোমাৰ ইংলেণ্ডৰ পৰা আমাৰ ইণ্ডিয়াত মেডিকেল হেৰি কৰিবলৈ এনেকুৱা মানে ভাল হ'ল। আৰু তুমি চাবা। এইটো যে এতিয়া তোমাক সুধিছো এই বাংলাদেশী যে সোমাইহি।
অ
এতিয়া চৰকাৰে যে আমাৰ অসমত মানে অসমত কৈছো অসমত যে সোমায়। এইটো চৰকাৰে যে খেদিছে মানে উচ্ছেদ কৰিছে তুমি এইটো ভাল পাইছানে?
অ ভাল পাইছো ইয়াত যোনখিনি মানুহ আমাৰ ইয়াৰ নহয় সেইখিনি মানুহক আমাৰ ইয় আমাৰ চব তাই কিয়' লালন পাচন কৰিব। মিট কিয় দিব অ তেওঁ তেওঁলোক কি হয় তেওঁ কি হয় আমাৰ মানে নাগৰিকত্বত। লিষ্টেড নহয় ন সেইকাৰণে আমাৰ টেক্স বিলাক এনেই গৈ থাকে আমাৰ। তেতিয়া আমাৰ তেওঁলোকে উপাৰ্জন কৰি খাই থাকে কিন্তু টেক্সটো চৰকাৰে নাপায়। এইটো কথাটো আচল কথাটো।
আৰু এতিয়া দেখি দেখিবলৈ পাইছো যে। আগতে যেতিয়া বাংলাদেশ বিভক্ত বিভক্ত হোৱা নাছিলে। তেতিয়াই কিছুমান বাংলাদেশৰ পৰা আহি পেলায় অসমত বহিছিলে।
হয় সেইখিনি তেওঁলোকে সেই।
তেওঁলোকৰ আধাৰ কাৰ্ডো আছে আকৌ হেৰিও আছে। টো চব আছে মানে আৰু যোনখিনি বাংলা যোন। খিনি বাংলাদেশৰ পৰা। নতুনকে আহিছে সেইখিনি কাৰণত যে এতিয়া যে আমাৰ। নতুন মানে আগৰ পুৰণা ককা দেউতা তাৰ আজোৰ ককাও ইণ্ডিয়াত থকা। সেই মানুহখিনি যে হেৰি প্ৰব্লেম যে হৈছে। সেইটো কথা তুমি সেইটো হোৱাৰ কাৰণে ভাল পাইছানে।
এনেকুৱা ধৰণৰ পৰিস্থিতি আমাৰ কথা নাই বাৰু ইমান প্ৰব্লেম দিয়া নাই। এইটো জেগা উ জ জেগাই জেগাই লৈ এনেকুৱা
যে মই যে ভাবিছো। যে আমাৰ যে এই বেলেগ যে মানুহ যে যোনখিনি নতুনকে আহিছে। বাংলা দেখি সেইখিনি কাৰণত যে এই বেলেগ মানে আগৰ থকা ভাৰতৰ মানুহখিনি মুছলিম খিনিক সেইখিনিক যে অসুবিধা যে হৈছে। মই ভাবো। সিহটো চৰকাৰে ইমান হেৰি চৰকাৰৰ কাৰণে হোৱা নাই কাৰণ নতুনকে যে আহিছে সেই মানুহখিনিৰ কাৰণে। নে হৈছে।
ইমান আমি এতিয়া সেইটো কথা বাদ দিয়ক। এতিয়া আমি জনসংখ্যাটো যিটো বৃদ্ধি হৈছে সেইটো ক্ষেত্ৰত। কথাটো পাতক
হয় হয়। আৰু যে তুমি চাবা তোমাৰ গাঁৱত যে গাঁৱত আছে এশ ঘৰ মানুহ। তাৰে যদি যদি তাৰপৰা যদি মানে বাংলাৰ সৰ পৰা আহি যদি গাঁৱত পঞ্চাছবৰ মানুহ বহে পঞ্চাছজন মানুহ আহে। তোমাৰ কৰ্ম সংস্থাপনতটো ইনৰতো কমিবই।
হয়।
পোৱা হ'লেতো আমাৰ দেশ আমাৰ অসমৰ দেশৰহে লোকচান। আমাৰ হেৰিয় লোকচান সেই কাৰনে মই ভাবো এওঁলোকক যে উ উচ্ছেদ যে কৰিছে যে বাংলাদেশী এইটো বহুত বহুত চৰকাৰে মানে বহুত বহুত ভাল কাম কৰিছে মানে।
উম উম।
ভাল কাম কৰিছে অ'।
আৰু তুমি কোৱা বালা ভ কি বঢ়াৰ কাৰণে কি কি অসুবিধা হৈছে মানে আমাৰ ভাৰতৰ জনসংখ্যা বঢ়াৰ কাৰণে?
ভাৰতৰ জনসংখ্যা বঢ়াৰ সেইকাৰণে হেৰি আছে তোমাৰ কৰ্ম সংস্থাপন কমি ম তাৰপিছত তোমাৰ বস্তু বিলাকৰ দাম বাঢ়িছে কাৰণ মানুহক দৰকাৰ বেছিকে হৈছে হয় নে নহয় এতিয়া ভাত কে বেছিকে ইনপুট কৰিবলগীয়া হৈছে পৰা পৰা নাই বেছিকে দৰকাৰ হৈছে কাৰণে আমাৰ বস্তুখিনি আমাৰ ইয়াতে কাটি গৈছে। সেইকাৰণে আমি মানে যেতিয়ালৈকে আমি আত্মনিৰ্ভৰশীল হব লাগিব। তেতিয়া ভাল হব।
ভাৰতখন এখন উন্নয়নশীল দেশ কিন্তু উন্নয়ন নহয়। উন্নত দেশ নহয় সেইবাবে আমাৰ জনসংখ্যা বৃদ্ধিৰ কাৰণে বহুত মানে যে সেই আমি অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে।
মোৰমতে মোৰমতে এইটো এইটো অভিশাপ। আশীৰ্বাদো হ'ব পাৰে যদি গোটেইখিনি মানুহে যদি ভালকে সেইটো কাম আৰু সকলোৱে যদি নিজৰ নিজৰ কামটো ভালকে কৰি যায় তেতিয়াতো অভিশাপ
অ সেইটো উন্নয়নতটো তেতিয়া হৈ যাবলৈ আছে আমাৰ সোনকালে মানে অ পাঁচ দহ বছৰত উন্নয়নশীল হব লাগিব উন্নয়ন হব লাগিব। হয় উন্নয়ন পৰা উন্নয়নশীল হৈ যাব আছে উ আৰু তম তুমি দেখা এইটো যে তুমি যে কৈছা যে চব মানুহে ভাল কাম কৰিবলৈ
উম।
এইটো কাৰণ আমাৰ ভাৰতত তুমি চোৱা এইটো সম্ভৱ নহয়। কাৰণ চোৱা তুমি বহুত আজি এতিয়া চোৱা তুমি ভাৰতত এই বহুত ডাঙৰ ডাঙৰ কেছ চলি আছে এইবৌ বহুত মানুহে বহুত বেয়া কাম কৰিছে আৰু কিছু বহুত মানুহে আকৌ তাতকে দু গোন মানুহে আকৌ বহুত ভাল কামো কৰিছে।
উম।
আৰু
এই খোৱা বোৱা কৰিলে নাই আপুনি?
খুৱা বোৱা কৰিলোঁ বাৰো।
উ ঘৰবত শাক পাচলি আছে?
পাইছোঁ পাইছোঁ।
ঠিক আছে আজি হ'ব দিয়ক ইমানেকে
উম আপোনালোকৰ জানি ভাল লাগিলে হব। উম।